শুনিছানে?
শুনিছ নে?
শুনিছোঁ, শুনিছোঁ।
অ', কিবা কৰি আছা নি?
নাই-নাই এনেই, তুমি?
এ, মই, এই বিচনা পাৰিছো আৰু মানে, ভাত-পানীকেইটা খাই আহিলো।
উম।
তাৰ পৰা এই ভৰি-হাত কেইটা ধুই পেলাই, এতিয়া বিছনাখন পাৰিবলৈ আহিছো। শুম আৰু সোনকালে, ৰাতিপুৱা আকৌ দৌৰিবলৈও যাম।
উম, উম। ঠিকে আছে, ঠিকে আছে। বাকী, ভাত-পানী খোৱা-বোৱা হ'ল চাগে!
খিণাই গৈছোগে মই, খোৱা-বোৱা হৈছে, মই হেই খীণাই গৈছোগে জানা নাই! সেইয়া ৰাতিপুৱা সময়ত দৌৰিছো, আকৌ সন্ধিয়া সময়ত জিম, ৰাতিপুৱা সময়ত
ৰাতিপুৱা দৌৰিছো, সন্ধিয়া সময়ত জিমলৈ যাও। তাৰপিছতে তোমাৰ জ্বৰো হ'ল।
খীণাব মইহে লাগিছিলে, খীণাইছা তুমি, এইটো বেয়া কাম কৰিছা নহয়।
তুমি এই দৌৰি দিবা অলপমান, অলপমান দৌৰি দিবা।
দৌৰিব নোৱাৰো আকৌ যিখনহে ফোপাও। লিভাৰটো ওলাই আহো, ওলাই আহো কৰে।
আমাৰ লগৰ এটা একদম মস্ত পেটুৱা, শকত আবত। সি এতিয়া প্ৰায় চাৰে তিনি কিলোমিটাৰ, চাৰি কিলোমিটাৰ এবাৰত দৌৰে অ।
সঁচাকেনে!
সঁচাকে কৈছো, তোমাৰ, মানে মইয়ে নোৱাৰো সিমানটো।
ক্ষীনাইছেনে নাই বা!
ক্ষীণালে, ক্ষীণালে, বহুত ক্ষীণালে।
ক্ষীণালে নেকি?
উম।
বাকী, ভাত কিহেৰে খালা?
এই তোমাৰ শুনাচোন, তোমাৰ মোবাইলটো ক'ৰবাত এ, তুমি মোবাইলতটো ক'বাত থৈ, বেলেগত কথা পাতি আছা নেকি বাৰু, মাতটো ভালকে অহা নাই।
নহয়, নহয়, নহয়, এই অকমান বস্তু এটা আনিবলৈ গৈছিলো, পানী খাবলৈ গৈছিলো পতককে।
অ, অ।
এতিয়া শুনিছা নাই?
শুনিছোঁ এতিয়া।
অ, বাকী, ভাত কিহেৰে খালা বোলো?
এ, বইল ডিম আৰু তোমাৰ দালি আৰু ভাত কেৰেলা, কঠাল গুটি এনেকে পিটিকা।
অ, কঁঠালগুটি আৰু ভাতকৰেলা পিটিকা ভাল লাগে, খাই।
এ, বহুত ধুনীয়া লাগে। তোমাৰ মায়ে বনাইছিলে, ঘৰৰে কঁঠাল। গুটি পুৰিলো আৰু।
নে বইল?
পুৰি লোৱা।
অ, পুৰি ল'লে বেছি ভাল লাগে, মানে বইল কৰিলে কিবা এটা ভাল নালাগে ইমান আৰু, আলু নিচিনাই হৈ পৰে মানে বইল কৰি দিলে। পুৰি ল'লেহে খা
অ', তথা তথাপিও ভাল লাগে বাৰু দেই খাই, এ, বইল কৰিলেওঁ।
তাকে বেয়া নালাগে বাৰু ভালেই লাগে যি নহওঁক।
উম।
বাকী দিনটো কেনেকুৱা গ'ল আজি?
আজি দিনটো বৰ বেয়াও যোৱা নাই বৰ ভালো যোৱা নাই। তোমাৰ? ৰাতিপুৱাতে দৌৰিবলৈ যে গলো ৰাতিপুৱা পৰাই এটা ভৰি অলপ বিষ। খোজ চোজ কাঢ়িবলৈ বৰ অসুবিধা হৈছে।
তাকেহে
তাৰপিছতে তোমাৰ আকৌ গৰমটো আছেই গোটেই দিনটো আজি গৰমতে গ'ল।
অহ। তাকেহে আমাৰ এইফালেও আজি বহুত গৰম বাৰু দেই আজি একচল্লিশ ডিগ্ৰী মাৰিছিলে গম পোৱা নোপোৱা আমাৰ এইফালে। আজি বহুত গৰম হৈছে। দুপৰীয়া সময়ত মোতামোতি এক চল্লিছ ডিগ্ৰী মাৰিছিলে আজি।
অ এ মাৰিবই তাত তোমাৰ গছ -গছনিও কম যে সেইটো কাৰণে আকৌ।
সেই সেইটোৱেই এই গছ গছনি নাই যে।
অহ।
গছ গছনি আছে মানে তোমাৰ যি ডখৰত আছে ধেই আছে, পাহাৰৰ নিচিনাকে আৰু যিডখৰত নাই একোৱে নাই মানে তুমি চাহ অকণো বিচাৰি নোপোৱা। অ মানে গছ -গছনি আছে থকাটো। কিন্তু মানে তোমাৰ চব জেগাতে নাই মানে যিডখৰত আছে ঢেৰ আছে আৰু যিডখৰত নাই মানে একেবাৰে নাই। ছাঁ অকণো বিচাৰি নোপোৱা। এই তেনেকুৱা গম পাইছা। শুনিছা নাই? ইয়াত আকৌ তোমাৰ গৰমটো কি কৰিবা। উপায় নাই আৰু বহুত গৰম হৈছে ক'বই নালাগে। তাকেহে।